হেল্ল' কি খবৰ আছো ভালে তোমাৰ
অ মইও আছো দিয়া ভালে
কি কৰি আছা
মই এনে এতিয়া টেবুলৰ ওচৰত বহি আছো তুমি
অ এনে ফ্ৰে কাষত বহি আছো ৰ'বা
অ অ খালো দিয়া খালো দিয়া তুমি খালা
মইবোৰ খাই উছিলো ৰবজিন
অ মই দালি আম আৰু আলু ভাজি
আচ্ছা
তুমি কিহেৰে খালা
মই কোমোৰা যে কোমোৰা ভাজিছে তাৰ পিছত তোমাৰ পনিৰ বনাইছিলে আৰু আচাৰ সেনেকে খালো আৰু
অ অ অ আচাৰটো খাই ভাল লাগে অহ অ
কি দিনটো কি কৰিলা
আজি মোৰ দিনটো এনেই গ'ল হেৰি এনে মানে যোৱা নাই আৰু হেৰি ৰাতিপুৱা উঠিলো উঠি কে নে কম্পিউটাৰ ক্লাছত গ'লো কম্পিউটাৰৰ পৰা আহিলো আহি কেনে অলপ শোলো তাৰ পিছত উঠি এতিয়াতো আৰু স্কুল কলেজ নাই এনে বহি থাকিলো ইফাল সিফালকে
অ ৰাতিপুৱা কেইটাত উঠিছা
চাৰে নটাত চাৰে নটাত
অ ৰাতি কি জল্দি শুই যোৱা
অ মই ৰাতি জল্দি শুই যাও
উ
আৰু তুমি তোমাৰ কোৱাচোন
মই আজি দেৰিকে উঠিছোঁ ৰবা এইঘাৰটা নে বাৰটা বাজিছে প্ৰথমতে মানে ৰাতি দেৰিকে শুৱা গল মানে টোপনিয়ে নাহে এবাৰ মানে বি বিচনাত পৰো যদিও পাঁচটা ছয়টা বাজে টোপনি আহোতে দুপৰীয়া আহোতে আহোঁতে ছয়টা বাজিল টোপনিয়ে নাহে সেইকাৰণে বৰ দিগদাৰ ৰাতিপুৱা উম ৰাতিপুৱা ছয়টাত কিবাকে শুলো আৰু কৈ তোমাৰ বাৰটা নে এটা মানত সাৰ পালো উঠিয়ে আৰু দৌৰা দৌৰিকে বাথৰুমত গৈ গা পা ধুই ফ্ৰেচ হলো তাৰপিছত দুপৰীয়া ভাত নাখালোৱে ভোকে মানে উঠিয়ে ভ ভ
সেইটোৱেই উ উঠি ভোক নালাগে অলপ দেৰিকেহে ভোক লাগে
অ সেইকাৰণে উঠি কেনে আৰু এনে গা পা ধুই কেনে আমাৰ দোকান আছে মানে ত মায়ও ফোন কৰি মাতি আছিলে বোলে আহ মানে দোকানত গ'লো তোমাৰ
অ আৰু
দেন তোমাৰ কি বুলি কয় দোকনত গ'লো সেনেকে তোমাৰ পাঁচ চাৰে চাৰিটা নে পাঁচ দোকানত গৈ তোমাৰ এই একফালে কিবা বজাৰত যাব লগা হল তোমাৰ আমাৰ ইয়াৰে ওচৰতে আৰু আনৰা বুলি
অ
যাতে গ'লো গৈ তোমাৰ বস্তু বাহিনী ললো আৰু যি ল'ব লগা আছিল দেন আহ দোকান আহি পাওঁতে মোলে তোমাৰ ছয়টা চাৰে ছয়টা বাজিছে দেন আৰু দেৰি হৈছে যাওঁতেও দেৰি হ'ল আহোঁতেও সেনেকে দেন আহি পায় আৰু দোকানত বহিলো মা আছিলে জেঠী মা আছিলে মই আৰু মোৰ বা এজনীও আছে মাহীৰ ছোৱালী আমাৰ তাৰপিছত সেনেকে তোমাৰ কি বুলি কয় অলপ বহিলো চাহ পানী খালো
অ অ
আৰু ঘৰত
অ অ মোৰো আজি দিনটো সেনেকে গ'ল আজি কম্পিউটাৰ ক্লাছ আৰু মোৰ এটালৈকে থাকে আজি আকৌ দুটালৈকে কৰাই দিলে মোক
আজি কিয় বেছিকে কৰালে
আজি বেছিকে কৰালে মানে মই অ মই মানে এক্সেলটো পুৰা খতম কৰি এনে আহিছো
অ মানে এবাৰতে সেজ কৰিলা
হা
এবাৰতে শেষ কৰি দিলা মান কোৰ্চ
আমাৰ এক্সেলটো মানে হেৰি এ এক্সেলটো আজি তাৰমানে লাষ্ট আছিলে এ সেইটোয়ে আৰু অহাকালিৰ পৰা হেৰি কিবা কৰাই আৰু ন
আচ্ছা তোমাৰ নেক্স কেইমাহ কোৰ্চ
মোৰ ছয় মাহ কিন্তু এনে তিনি মাহত কৰাই দিম বুলি কৈছে
অ তুমি কি ৰেগুলাৰ যোৱা তুমি
অ অ মই ৰেগুলাৰ যাও এনেই তিনিদিন তিনিদিন থাকে কিন্তু অ মোৰ আৰু ৰেগুলাৰ দি দিছে
আচ্ছা আচ্ছা
অ অ
ৰবাচোন এক ছেকেণ্ড হা
অ অ অ
বাকি এনে তুমি নৰ্মেলি দিনটো কি কৰা মানে তোমাৰ ৰেগুলাৰ বেচিছত মানে ৰেগুলাৰ সেই তুমি দিনটোত কি কৰা এনে ধৰা তোমাৰ কিবা উম কিবা শ্বেডিউল আছে যে আজি কৰিবই লাগিব এইটো মানে কিছুমান থাকে ন ৰাতিপুৱাই ৰাতিপুৱাই উঠে উঠি কেনে তোমাৰ ৱকিং কৰিব যাব বা য়োগা কৰিব মেডিটচন কৰিব তোমাৰ কিবা
অ মোৰ সেনেকুৱা নাই মোৰ মানে হেৰি ৰাতি শু ৰাতিপুৱা উঠো উঠি কেনে গা পা ধুই মই ড্ৰয়িং কৰি কেনে ভাল পাওঁ কেতিয়াবা মনগলে ড্ৰয়িং কৰো আৰু মন নগলে এনে বহি থাকো সনে
আচ্ছা আচ্ছা
অ তোমাৰ কিবা এনেকুৱা হবি আছে নেকি যোনটোোৰ কৰি কেনে ভাল পোৱা
নাই মই সেনেকে নাই বাৰু মই ৰাতিপুৱা মৰ্ণিং ৱাক কৰি ভাল পাওঁ কিন্তু মই ৰাতিপুৱা উঠিবলৈে নাপাওঁ মোৰ ৰাতিপুৱাই হয় তোমাৰ দুপৰীয়া দুটা বজাত মই স পৰাুৰা ম আো তমাৰতিয়া ব্ মানে আমাৰ ব্াম াৰ ফ বাম ভয় থাকে ন মোক ভয় লগা নাছিল মানে কেনেকুৱা আছিলে মই ব নুুছিলো মানে গোেই ৰা হয়ো খোৱা নাযায় আৰু দুপ লাগিলে মই মানে চাহ বনাই থৈ দিয়া আছিলো ত' সেনেকে চাহ খাই আচাৰ থাকা আছিলো ন সেই কেইদিন মই মানে ভাল ৰেগুলাৰ মৰ্ণঙতে ৰাতিপুৱা মৰ্ণঙক কৰিছিলো আৰু কৰাই নাই কেতিয়া মানে ৰেলী কৰা যায়। ত' এনেকে মৰ্ণিং ৱাক হিচাপে মোৰ নহয় কিন্তু মই মৰ্ণিং ৱাক কৰি ভাল পাওঁ।
অ', মোৰো পাপাৰ লগ আগতে হেৰি ৰাতিপুৱা হেৰি মৰ্ণিং ৱাকত যোৱা আছিলো ক্লাছ টেনত থাকোতে। এতিয়া ইলেভেনতো কেইদিনমান গ'লো। কিন্তু এতিয়াতো বন্ধই হৈ গ'ল আৰু এতিয়া ৰাতি ৰাতিপুৱা উঠাই নাযায় মানে
উম উম
অ সেইটে কিন্তু হেৰি কি বুলি কয় মোৰ যেতিয়া উঠো তেতিয়া পাপা স্কুলত গুচি জাৰ
আচ্ছা
ঠিক আছে মৰ্ণিং ৱাক কাৰণে সময়ে নাপাওঁ মই
হম হুম আৰু অকলেও ভাল নালাগে সেনেকে মৰ্ণিং ৱাকত যাবলে উম। আৰু মনে ভত লগ থাকিলেও ভাল লাগে তুমি কথা পাতি পাতি গ'লা এনজয় কৰিলা কিছুমানে যোনে অকলে যায় সি আকৌ গান শুনি শুনি যায় হেডফোনচ লগাই।
অ', অ' কিন্তু লগৰ লগত যাই কেনে ভাল লাগে আৰু কথা পাতি কেনে অ'। অ', পৰি হেৰি পৰিৱেশটো মানে ভাল চাব পাৰে কথা পাতিব পাৰে অ কথা পাতিব পাৰি
আৰু আজিিকাল আমি আগতে যদি তমাৰ ৰা্তাত মেইন ৰাস্তাত ৱকং মৰ্ণং ৱাক কৰিছিলো আজালি প্কে চাৰ্ক মৰ্িং ৱক
অ অ অ আগতে ৰাস্তা ৰাস্তা চেষ্টা কৰিছিলে এতিয়া আকৌ মানুহ বিলাকে হেৰি কি বুলি কয় পাৰ্কত যায় কোনোবা হেৰি ঘৰৰ চোতালতো কৰে অ
ভালো লাগিলেচোন আজিকালি আৰু আগতেতো অকল আজটো চবেই মানে নিজৰ হেল লৈ বহুত কনচিয়াচ মানে লক এইটো মানে মৰ্ণঙক আজিকালিো নতুন মোৰ আমাৰ বয়সৰ মানে সেইবোৰোও আজিকালি মানে ৰাতিপুৱা উঠ হে মানে মৰ্ণিং ৱাক চব কৰে আৰু।
অ অ অ
অল্ড এজ মানুহবোৰেহে বেছি এইবোৰ মানে কেয়াৰ কৰি
আজিকালি আজিকালি সৰুৰ পৰা ডাঙৰলৈকে চব বে হেৰি কি বুলি ক হেল্থৰ কাৰণে মানে কি স্বাস্থ্যয়টো আৰু যত্ন ৰাখে।
যত্ন ৰাখে চবে মানে গুৰুত্ব দিয়ে আৰু।
অ', মানে চব চবৰে মনত এইটো সোমাই গৈছে যে স্বাস্থ্যতোৱে হেৰি আ
উম, আমাৰ আমাৰ অ আমাৰ ইয়াতেহে তোমাৰ দেৰি হয় দহটা এঘাৰটাত ভাত চাত খাই বাহিৰৰ দেশতো চাগে তোমাৰ সাতটা মান ভাত চাত খাই মানে আৰু একো নাখায়।
অ', সিহঁতৰ আকৌ কিবা হেৰি দিনাৰ আকৌ হেৰি সাতটা বজাত কৰে বাকি কি তাৰ পিছতে শু শুই যায়। অ', সেইটো ভাল কিন্তু ৰাতিপুৱা হেৰিত অ', এ তিনি তিনিটা চাৰি ৰাতিুৱা আকৌ সিহঁতে তিনটা চাৰিটাতে উঠে।
উম, হম, তোমাৰ ছোৱালীজনীয়ে ছয়টা সাতটাত খাই তোমাৰ লগে লগেটো নুখ শুৱে ন, অফকৰ্চ কিবা কাম থাকিলে কৰিব বা তুমাৰ অলপমান খোজ কাঢ়িলে। তোমাৰ ডাইজেচন মানে হজম হৈ যায়, সেইকাৰণে জল্দি খাই আৰু ৰাতি মই নাহে ৰাজিুৱাই উঠি মই টোপনিও হৈ গ'ল। ছিক্স টো নাইন আৰ শ্লিক হৈ গ'ল। আমাৰ ইয়াতে তোমাৰ কাম বন কৰি আহি ঘৰতে সোমাই নটা বজাত, দেন তোমাৰ ভাত ৰান্ধিব যাব হ'ব। হব ইঘাৰটাতে বাজিয়ে যায় আৰু শুনতে শুনতে বাৰটা এটাতো বাজেই।
ভাত খাওঁতেই বাৰটা বাজি যায় শুৱনতে আৰু লাগে দেৰি লাগে।
এই সেনেকুৱা আৰু।
অ'।
কি ক'বা আজিকালি আৰু চেঞ্জ হ'ব লগা হৈছে আৰু এতিয়া ম-আগতক বহুত চেঞ্জ হৈছে।
আগতকে চেঞ্জ হৈছে বহুত।
উম, উম, উম, উম এতিয়া আৰু অ' এনেকুৱা টাইপৰ আৰু কথাবোৰ এতিয়া।
অ', অ'। বাকী
চবেই নোৱাৰ, তুমি ৰাতিপুৱা দিব পাৰা?
হে?
তুমি ৰাতিপুৱা দিব পাৰা?
ৰাতিপুৱা মই সেই ক্লাছ টেন ইলেভেনত উঠিছিলো, এতিয়া বন্ধ হোৱা যেনে হ'ল দিয়া।
সেইটোয়ে মোৰো মানে তোমাৰ ধৰা স্কুল কলেজ থাকে, কিন্তু কলেজ খোলা নাই বাৰু মানে এনেকে থাকিলে মানে উঠা যায়। কিন্তু একো নহলেও উঠিব। উম মানে দায়িত্ব নাথাকে ন, যে ক'ৰবাত যাব লাগিব, যে স্কুল আছে এতিয়া, কলেজ আছে, ক্লাছ কৰিব লাগিব।
অ', অ', দায়িত্ব থাকিলে উঠা আগতে হেৰি মোৰ স্কুল আছিলে হাত টা বজাত আৰু মই উঠিছিলো এনে ছয়টা চাৰে পাঁচ সেনেকে উঠিছিলো। এতিয়া আহ আৰু তুমি কৈ লোৱা?
এতিয়া আগতেও মোৰ নাইন টেন থাকোতে মোৰ স্কুল বহুত দূৰত আছিল। আমি বাছত যোৱা বাছত যোৱা আছিলো ত বাছ আহি পাই তোমাৰ চাৰে ছয়টা সাত তাত মানে পাঁচটা মানে উঠিবই লাগে আৰু মানে। সেনেকুৱা আছিলে আগতে ৰাতিপুৱা উঠা গৈছিলে, এতিয়া আৰু নায়ে সেনেকা।
এতিয়া একো দায়িত্ব নোহোৱা হৈছে, এতিয়া আৰু উঠিব এ হেলা লাগে।
সেইটোয়ে সেইটয়ে বেয়া হৈ গৈছে জানা এক্চোৱেলি যিমান জল্দি উঠা যিমান স্বাস্থ্য ভালে থাকে। এতিয়া আৰু এলেহুৱা হৈ গৈছে।
এতিয়া মানুহ হেৰি কি বুলি কা এলেহুৱাই হৈছে আৰু ৰাতি ৰাতি টোপনি নহা হৈছে। মানুহৰ, উম। দিয়া, আজিৰ কাৰণে হ'ব ন? অ', অ', দিয়া দিয়া। হয়।